হেল্ল'।
হেল্ল'।
হেল্ল'।
উম-উম গোৱা। এনে চাহ খাই আছিলো । আৰু তুমি কি কৰি আছে?
তুমি কি কৰি আছা?
উম্।
উম। খবৰ বাৰু ভালেই, তুমি কি কৰি আছা, অ', তোমাৰ কেনেকা খবৰ।
মোৰ ভালেই।
উম, ভালে।
উম।
উম, বৰ্তমান ময়ো ভালে আছো।
উম।
উম। উম, নাস্তা কৰিলা তুমি?
হা?
নাস্তা কৰিলা?
নাই কৰা, কৰিম আৰু।
নাস্তা কোনে বনাইছে। অ', উম মই কৰিলো, মই ৰাতিপুৱাই কৰিলো।
বাহ, নাস্তা কৰি চাহ খাই আছা এতিয়া।
কি ক'ম মানে কফিটো মানে কেতিয়াবা পাই গ'লে আৰু খাবলৈ মন যায় না। কফি বনিছে। অ', কফি-কফি নহ'লে মানে ভাল নালাগে ন দিনটো আৰু।
উম।
ষ্টাৰ্টিং এই আৰু খতম সেয়েই।
অ', ক'ৰবাত ফুৰিব যাম কৈছিলা, কি হ'ল?
উম, ফুৰিবতো মই যাম, যাম-যাম। তুমি যাবা নে? মানে তাকে ভাবিছো মানে মই লগৰ কেইটাৰ লগত ডিচকাচ কৰিছিলো, মানে এনে পোন্ধৰ তাৰিখ মানে ওলাই যাম।
পোন্ধৰ তাৰিখ মানে মোকো ক'বা আক'।
উম-উম, দিয়া তোমাকো জনাম বাৰু।
উম।
অ', মানে মই তাকে ভাবিছো না, এতিয়া ফুৰিব যাওঁ। মানে, উম মানে মই ভাবিছো, শ্বিলং-শ্বিলং ফালে গ'লে ভাল হ'ব নে জেগাটো?
অ', এতিয়া গৰমত
অ'। মানে এতিয়া সময় আছে মোৰ লগত, দুজন মান মোৰ লগত যাব চাগে।
অ', মোৰো যাব, দুজনী মান যাম কৈ আছিল।
যাম কৈ আছিল, ত' তেন্তে তুমি তাক সুধিবা আক' কনফাৰ্ম হয় যদি।
অ', সুধিম অ'। গাড়ী, কিমান মান ভাড়া হ'ব?
উম তাকে ভাবিছোঁ, ইয়াৰ পৰাতো আমি এনেতো লোকেলতে যাম মানে এনে প্ৰাইভেটত যাম, তাৰ পৰা আৰু তাৰপিছত আৰু গুৱাহাটীত যোৱা পিছত আৰু কি হ'ব তাৰ পৰা? কিবা এটা ব্যৱস্থা কৰিব লাগিব।
অ'।
মানে ইয়াৰ পৰা তোৰ ডাইৰেক্ট নিলে বহুত মানে মোৰো ইমান চিনাকি নাই যে, এইফালে। মানে এটা উম, মানে য়া, ডাইৰেক্ট গৈ কেনে কণ্টেক্ট কৰিবলৈ
অ'।
তাকে, আৰু তোমাৰ ফিলে কি বৰষুণ পৰি আছ নেকি? দিনটো কেনেকে? কেনে? বহুত উম, উম, ন, ন, পুৰা কি ভাৰত পুৰা ভাৰততে গৰম থাকে নেকি, আমাৰ চাইডেয়ো গৰম আছে।
এইফালেয়ো গৰম।
উম, ইমান গৰম আছে সহ্য কৰিব নোৱাৰি।
উম।
মানে তাকে, ভাবিছোঁ পুৰা ভাৰততে গৰম আছে চাগে, পুৰা ইণ্ডিয়াতে গৰম আছ।
উম।
এতিয়াতো চাগে অ', অসমতো কি কয়, খেতিৰ চিজন নহয় জানোঁ?
আহ
তেন্তে আৰু ইমান ৰ'দ
ৰ'দ হ'লেও কৰিবই লাগিব এতিয়া কষ্ট কৰিলেহে ফল পাব
হয় হয় কষ্ট কৰিলেহে ফলটো পায়
উম তাৰ গৰম ঠাণ্ডা চাই থাকিলে হ'ব নেকি
উম উম উম উ
অ তুমি খেতি নকৰা
মানে মইতো খেতি নকৰো মই খেতি নকৰো নহয়
মানে খেতি নাই আৰু তোমালোকৰ
এতিয়া আছে মানে, বেলেগে-বেলেগ মানুহজনে ঘৰ মানে আৰু আ-ম-মো-মই মই মানে খেতি কৰিলেতো আৰু মইয়ে খেতি-বেতি হৈ যাম।
খেতি-বেতি
মানে সেইটো কাৰণে মই নোৱাৰো নহয়।
অ', আৰু বাকী একো বিজনেচ কৰা নাই?
বিজনেছ লাইক মানে কৰিছো মানে অকন সৰু-সুৰা এটা ৰেষ্টুৰেণ্ট চব চলাই আছো।
ৰেষ্টুৰেণ্ট, উম।
তাতে এটা কেফে মানে এতিয়া ঠিকে চলি আছে বাৰু আগলৈ কি হ'ব।
উম, কিবা বিজনেচ কৰিলে কবা আকৌ।
উম, মানে এতিয়া সেইটোয়েতো, মানে মই তাকে ভাবিছো কৰিম বুলি মানে কিবা এটা লোকেশ্যন পোৱা না নাই এতিয়া। লোকেশ্যনটো তোমাৰ ফালে চাবাচোন যদি ভাল জেগা
কি কৈছা শুনা নাই মই।
আৱাজটো সৰু-সৰুকৈ আহি আছে। মোবাইলটো কৰবাত থৈ দিছা নেকি?
নহয় মই কৈছো না, মানে মোৰ চাইডত মানে এনেকা মানে কিবা চপ বিচাৰি পোৱা নাই, মানে এইবিলাক বহুত দোকান আছে। সেইটো কাৰণ মই কৈছো তুম তোমাৰ ফালে যদি অকণ আছে লোকেশ্যন, জেগাটো অকন ভাল আছে তেন্তে
অ', আছে
কৰিলে ভাল হ'ব তোমাৰ চাইডত। তোমাৰ ফালে আছে নহ মানে তোমাৰ ফালে কেনে টাইপৰ আছে মানে অকল ইমান ভালদৰে জনাই দিলে মানে কিবা এটা কৰিব পাৰিলোহেনতেন।
তাতে মানে ইমান হেৰি নাই আৰু দোকান।
উম, ভাল এটা লোকেচন চাইডে কবা?
অ, মই পিছত জনাম দিয়া।
অকমান চেন্তে নিচিনা অকমান মানে ভাল চোচাইটি নিচিনা চাবা-চচাইটি নিচিনা চাবা। তাৰপিছত ক'বা আৰু কিবা এটা ডিচকাছ কৰি কেনে যোনটো বস্তু মানে তাত অকণ ভাল চেল হ'ব
উম, মই মানে ব্ৰইলাৰৰ বিজনেছ কৰিম বুলি ভাবিছোঁ শুনিছা?
অ', শুনিছো, তুমি মানে মা চিকেন-চিকেন দোকান খুলিম বুলি ভাবিছা?
নাই। মানে ব্ৰইলাৰৰ ফ্ৰাম খুলিম বুলি ভাবিছো আৰু।
অ' অ' অ'।
অ', পাৰ্টনাৰচিভ কৰিবা?
অ' অ', তুমি ক'লেটো মই কৰিম না, এইটো উম, আগতে ক'ব লাগে না।
দুজন মানক ক'বাচোন তোমাৰ কোনোবা আছে যদি।
হ'ব দিয়া মই কম, মানে দুজনতো নহ'ব চাগে এজন মান ওলাই যাব বাৰু।
অ', বহুত কাম থাকে ন, তাত তে দানা আনা, চাফা কৰা
উম উম, চাফা কৰাৰ কাৰণে মোৰ লগৰ জনক
অ'।
লগৰজনে পুৰা ক্লিনিং কৰিব। তাৰ পিছত, উম, মানে যেনে তুমি এটা শ্ৰাম খুলিম বুলি কৈছা দেই, মানে এতিয়া মানে মানে, বুজ, মানে মই এইটো বুজি পোৱা নাই মানে যোনটো বস্ তো আহিব তাৰ মানে সৰুৰ পৰা আহিব না?
অ', সৰুৰ পৰা।
মানে ফ্ৰামত মানে তাক উৎপাদন কৰিব নোৱাৰি। মানে ফ্ৰমতে তাক বনাব নোৱাৰি না।
ফ্ৰাৰ্মত নবনাও ডাইৰেক মানে কিনি আনিম আৰু সৰু-সৰু যে।
অ, সেইটোয়ে সুদি আছিলো অ, মানে সৰু-সৰু কিনি আনি মানে পুহি কেনে তাক অকণ ডাঙৰ কৰি মানে তেল বিজনেছ এনেকাে কৰিম বুলি ভাবিছা আকৌ। ঠিকে আছে এইটো বেয়া নাই বাৰু, দিয়া মইও তোমাৰ লগত আছোঁ, মানে প্ৰথমতে কিমানমান উম উম দিব লাগিব।
লাগিব বিছ ত্ৰিশ মান।
উম উম বিশ ত্ৰিশ মান লাগিব? ঠিকে আছে বাৰু মই দি দিম।
মানে তুমি ক'বা এতিয়া কেতিয়া লাগিব, কেতিয়া হ'ব।
অ', মোৰ ফালৰ পৰা দিম আৰু তোমাৰ লগৰটোক ক'বা।
উম, উম। মুঠতে মানে এইটটি থাউজেণৰ, মানে মুঠতে ওৱান লেক্স ওচৰত লাগিব ন এক লাখ টকা মান। অ', মানে মই এতিয়াও ফাৰ্মটো খুলিলে ফাৰ্ম বনাওঁতে চাগে ত্ৰিশ চল্লিশ হাজাৰ টকা গুচি যাব, ঘৰ চৰ বনাওঁতে। সিহঁতৰ কাৰণেটো ঘৰ বনাই থ'ব লাগিব।
ঘৰ বনাব লাগিব, আনিব লাগিব।
উম, আৰু তাৰপিছত কি কয় সিহঁতেটো আৰু তুমি যোনটো ক'লা এইটো বগা বগা ব্ৰইলাৰ, ব্ৰইলাৰ, ব্ৰইলাৰটো মানে গৰম গৰম জেগাতো নাথ তাকে, ইহিতক মানে অকণ মুকলি জেগাত লাগিব না, ঠাণ্ডা জেগাত লাগিব।
অ', গৰম হ'লেটো
উম, তাকে মানে সিহঁতক এতিয়া ফেন চলাই দিব লাগিব।
হুম? অ', ফেন লাগিব, লাইট লাগিব।
উম, উম, উম।
ঠাণ্ডা জেগা।
বস্তুটো কি বস্তু না? কিছুমানে ফেন পোৱা নাই আৰু কিছুমানক ফেন লাগে, নহ'লে নহ'বই। বিজনেচ, দিচ ইজ বিজনেচ।
এতিয়া যিহে গৰম আৰু।
গৰম অ', গৰমটো গৰম আছে বহুত বেয়াকে গৰম।
বাকী ঘৰত খবৰ ভাল?
ঘৰৰ, ঘৰৰ বাৰু চবেই ঠিকে আছে।
আজি সন্ধিয়া ফ্ৰী আচা নেকি? ফুৰি আহোঁ ব'লা সন্ধিয়া টাইমত।
ব'লা যাওঁ। মোৰো যাব আছিলে মানে।
উম, ওলাবা সন্ধিয়া টাইমত।
অ'।
ল'বতো একো নাই। গৈ একে চাই আহো আৰু ম'ম' তাত ম'ম' পাই না ম'ম' কিবা ইয়াত। সবত হাইবিলকত খাই আহোঁ বুলি ভাবিছো। নে, হৈ গ'ল মোক বেছিকেতো ভাল নুডেল লাগে নুডেল নুডেল।
আটচা।
নুডেল খাই ভাল পাওঁ, আৰু গ্ৰীণ চালাড, গ্ৰীণ চালাড। মানে এনেইতো মোৰ চবতকে ফেভৰেটটো দালি ভাত।
দালি ভাত? আহিবা কেতিয়াবা দালি ভাত খুৱাই খেডাম।
অ' হ'ব হ'ব। হ'ব দিয়া আহিম না তোমাক মই কম মই আহিলে তোমাক জনাই আহিম।
অহ হ'ব, মাতিম দিয়া।
দালি-ভাত অকল খোৱাব অ হ'ব হ'ব।
দিয়া হ'ব দিয়া।